এ
এনেই আছোঁ তুমি?
আছোঁ এনে। ভাত পানী
ভাত পানী নাই খোৱা। তুমি খালা?
উম, নাই, নাই আ ব্যস্ত আছা নি?
নাই নাই। কোৱা
এ তোমাক তাৰমানে কথা এটাৰ কাৰণে ফোন কৰিছিলো। অ আজিকালি, ধৰা সকলো আলোচনাটো সামাজিক, মাধ্যমৰ থ্ৰোৰে প্ৰচাৰ হয় ন বহুত। খিনি কথা। তুমি সামাজিক মাধ্যয়মৰ বিষয়ে কি ভাবা এনে অলপ?
এয়া তোমাৰ সামাজিক মাধ্যয়ম হৈছে, উম, সামাজ আজিকালি বিভিন্ন ধৰণৰ নিউজ হওক মানে বা ত কিএইটো বাতৰি হওক বা উম, যিকোনো যি প্ৰচাৰ কৰিব লগা থাকে, বহুতে আজিকালি সামাজিক মাধ্যমৰ সে আৰু দ্বাৰায়েই কৰে। আৰু অ' সামাজিক মাধ্যম বুলি কলে, এতিয়া আজিকালি চব ডিজিটেল হৈ গৈছে ন?
উম, উম সেইটোৱে। আ
সহায়ত ধৰি লোৱা বহুত আমি এইটো বস্তু এটা, আজিকালি পইচা চইচাৰ ক্ষেত্ৰতো ডিজি টেল হেল্ল' শুনিছা?
শুনি আছোঁ, শুনি আছোঁ।
অ' অ' পইচা চইচাৰ ক্ষেত্ৰতো ডিজিটেল মান মানে পইচা এনেকে আদান প্ৰদান কৰিব পাৰি। আৰু অকল পইচা বুলি নহয়, গোটেই চবৰে ক্ষেত্ৰত আৰু ন?
উম, ঠিক কৈছা। মানে বৰ্তমান সময় সময়ত সামাজিক মাধ্যমতটো আমাৰ জীৱনত মানে বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে ন চবৰ কাৰণে। ধৰা ফেচবুক হওক, ইনষ্টাগ্ৰাম ইউটিউব হোৱাটচএপ এই মানে এইটো এটা উদাহৰণ বুলিয়ে ক'ব পাৰি আজিকালি। অ', তুমি এনেই উ কি ভাবা যে সামাজিক মাধ্যমৰ আটাইতকৈ মানে ডাঙৰ সুবিধা কি বুলি ভাবা তুমি?
আটাইতকৈ ডাঙৰ সুবিধা বুলি ক'লে আচলতে। আমি সামাজিক মাধ্যমত ধৰা বহুত এদন বহুত দূৰত থকা যে এইবিলাক মানুহ আছে তেওঁলোকৰ লগত মানে আহ মানে আদান প্ৰদান কৰিব পাৰো আচলতে বস্তু বিলাক। বা তেওঁলোকক খবৰ খাতি লৈ থাকিব পাৰো দিয়া। আগৰ দিনতো তোমাৰ বহুত খিনি দিগদাৰ হৈছিল। কিন্তু অ' যেতিয়াৰ পৰা এই সামাজিক মাধ্যম বা এনেকুৱা মোবাইলৰ নিচ চিনা যন্ত্ৰবিলাক ওলালে তেতিয়াৰ পৰা মানুহ বিলাকৰ সুবিধা হ'ল। কাৰণ ফোন কৰিলেই হ'ল বা আজিকালি মানুহটোক মানে পতকে চাব বিচাৰিলে চাব পাৰি ন।
উ
অ' সেইটোৱেই।
অ' আজিকালিতো শিক্ষাৰ ক্ষেত্ৰতো বহুত মানে সামাজিক মাধ্যমত মানে আহ সহায় কৰিছা তুমি ইয়াৰ ভূমিকা কেনেকুৱা হ'ব পাৰে বাৰু?
অ' এতিয়া শিক্ষাৰ ক্ষেত্ৰত বাৰু হয়, সামাজিক মাধ্যমে বহুখিনি তোমাৰ মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি মই ভাবো। কাৰণ আ' যেতিয়া ক'ভিডৰ যিখি খিনি সময় আছিল, সেইখিনি সময়ৰ পৰা ধৰা অনলাইন ক্লাছ হওঁক বা আ' এনেকুৱা ধৰণৰ মানে ক্লাছ বিলাক আৰম্ভ হৈছিল, আৰু আজিকালি বিভিন্ন মানে ইউ টিউব ইউটিউব বা এনেকুৱা ধৰণৰ বহুত কিবা এপ আছে। এইবিলাকৰ দ্বাৰা আমি শিক্ষামূলক ভিডিঅ' কিছুমান মানে পাব পাৰো। যি যদি উ বিদ্যালয়ত বা কিবা এটা কথা নিজৰ মানে আগতীয়াকে পঢ়িব খোজোযে সেই চব বুজি পোৱা নাই ন, ত' সেইটো তেতিয়া এনেকে মানে বুজি লব পাৰি আৰু। এইটো এটা ভাল মানে - ভাল ভূমিকা আছে বুলি ভাবো মই।
আজি হেত আজিকালিতো সামাজিক মাধ্যয়ম বহু ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়, তাৰে ভিতৰত মানে - ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰ কেনে কেনেধৰণে কৰা হয় যদি মানে - মানে ব্যবসায়িক ক্ষেত্ৰতো কৰা হয় নে নহয় বাৰু?
এতিয়া ব্যবসায়িক ক্ষেত্ৰত - সামাজিক মাধ্যয়মৰ কৰে বাৰু প্ৰ মানে ব্যৱহাৰ কৰে। কাৰণ সামাজিক কি এইটো ব্যৱসায় ক্ষেত্ৰত কি এটা বস্তু প্ৰচাৰ কৰিব কাৰণে এডভাৰটাইজমেন্ট - কৰিব কাৰণে তেওঁলোকে অ মানে এই বস্তুটো - কৰে আৰু আজিকালিতো সামাজিক মাধ্যয়মত - মানে এই এটা বস্তু প্ৰচাৰৰ কাৰণে তেওঁলোক কিছুমানে পইচাও পায়। ত সেনেকুৱা ধৰণৰ এতিয়া তেওঁলোকে যদি সেই - কামটো প্ৰচাৰ কৰে তেতিয়াহ'লে মানে - উম মানে তেওঁলোকক পইচা দিয়ে আচলতে সেইটোৱে আৰু।
সেইটোৱে আৰু মানে আজিকালি সামাজিক মাধ্যয়মৰ থ্ৰ যোগেদি মানে - অ বহুতে নিজৰ নিজৰ প্ৰতিভাও দেখাব পাৰে ধৰা - গান হওক বা নৃত্য কলা যিয়ে নহওক। তেনেকে প্ৰকাশ কৰিব পাৰি আৰু উ কিন্তু মানে - উম মোৰ মতে মানে, উম সামাজিক মাধ্যয়মৰ - এতিয়া চোৱা ভাল ভাল চাইডো আছে আৰু এতিয়া বেয়াৰো কিছুমান - উম নেতিবাচক দিশো আছে যোনটো তুমি তোমাৰ মতে কি হ'ব পাৰে?
এতিয়া বেয়া মোৰ মতেও বাৰু ভাল কাৰণ যি বস্তু এটা ভাল থাকে সেই বস্তুৰ - কিছুমান ক্ষেত্ৰত অলপ বেয়া থাকেও।
অ', এতিয়া সামাজিক মাধ্যমে হয় বহুখিনি - অ মানে ল'ৰা-ছোৱালী হওক বা বহু খিনি ডাঙৰৰে প্ৰতিভা মুকলি কৰি দিছে। আৰু বহুতৰ অ এ - প্ৰচাৰৰ কাৰণে ব্যৱহাৰ কৰিছে, আকৌ - সেনেকুৱা ধৰণৰ বহুতে নিজৰ পঢ়াৰ কাৰণে ব্যৱহাৰ কৰিছিল। কিন্তু তাৰ লগতে - অ', তেওঁলোকে মোবাইলৰ এই যে, সামাজিক মাধ্যম চলাই থাকে বা এনেকুৱা আজিকালি ইনষ্টাগ্ৰাম, ফেচবুক - তুমি ক'লা তেনেকুৱা ধৰণৰ যিবিলাক এপছ আছে সেইবিলাক ব্যৱহাৰ কৰি তেওঁলো কে নিজৰ বহুত খিনি সময় নষ্ট কৰে। আৰু কেতিয়াবা সেই মানে - আৰু আজিকালি সামাজিক মাধ্যমত যিকোনো এটা বস্তু দেখা বস্তু সহজ ন মানে কি - শুদ্ধ নহয় বা অ সঁচা নহয়, কিন্তু - যিবিলাক সৰু ল'ৰা-ছোৱালী আছে তেওঁলোকে যিবিলাকে নুবুজে ত' সেইবিলাকে যেতিয়া সেই টা বস্তু সঁচা বুলি ভাবে - কিছুমানে সেই বস্তুটোৰ পৰা অনুপ্ৰেৰিত প্ৰেৰিতও হয়। ত' উম, সেইটো হৈ কেনে এতিয়া কিছুমান মানসিক - মানে মেণ্টেল হেল্থো বহুত মানে বেয়া হৈ যায় বুলি - আৰু।
উম, সামাজিক মাধ্যমত যদি মানে মানুহে - সঠিক ব্যৱহাৰ কৰিব বিচাৰটো কেনেকৈ কৰিব পাৰি তুমি কবা নেকি?
এতিয়া যদি সঠিক আ, ব্যৱহাৰ মানে সামাজিক মাধ্যমৰ যদি সঠিক ব্যৱহাৰ কৰিব খোজোঁ তেতিয়াহ'লে তোমাৰ আ, প্ৰয়োজন মানে যিখিনি প্ৰয়োজন আছে যিটো কামৰ কাৰণে তেওঁলোকে সেই সামাজিক মাধ্যমটো ব্যৱহাৰ কৰিছে এ, সেইখিনিত কৰি মোব-মানে যিটো হাম-মোবাইল আছে মোবাইলটো বা যিহেৰে নাচাওঁক কিয়, সেই বস্তুটো থৈ দিয়ে, কাৰণ অতিৰিক্ত টাইম যদি সেই মানে সামাজিক মাধ্যমত দিয়ে, তেতিয়া তেওঁলোকৰ সময় নষ্ট হ'ব আৰু তেওঁলোকৰ সময়ৰ লগত তেই তেওঁলোকৰ আৰু মানসিক চাপো বৃদ্ধি হ'ব।
উম, হয় বাৰু। অ', এতিয়া চোৱা আজিকালি ছাত্ৰ ছাত্ৰীয়ে মানে সামাজিক মাধ্যমত বহুত চচিয়েলি এক তিভ থাকে। ত' ইয়াৰ উম এইটো টো এইটো ইহঁতৰ বাবে তেওঁলোকৰ বাবে মানে উপকাৰী নে হানিকাৰক তুমি জানা মানে কবা নেকি? তাৰ মানে কি হ'ব পাৰে ইয়াৰ দিচএডভান্টেজ আৰু এডভাণ্টেজ খিনি।
অ', এতিয়া তোমাৰ উম, ছাত্ৰ-ছাত্ৰীৰ বাবে তোমাৰ দুটায়ে মানে সামাজিক মাধ্যমটো দুটা হ'ব পাৰে, কাৰণ তে যিহেতু মই ক'লো সামাজিক মাধ্যম তেওঁলোকৰ ভাল যদি ভাল মনেৰে বা ভালকৈ ইই আ, ব্যয়ৱহাৰ কৰিম বুলি ভাবিছে, তেওঁওলোকে তেতিয়া ভালকৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি নহয় বোলে মই সামাজিক মাধ্যমটো চলাই থাকিম মানে কিছুমানে এনেকুৱা হয় যে, মাক দেউতাক মোবাইলটো দিছে কিন্তু তেওঁলোকে মিছা কথা কৈ কেনে মানে মোবাইলটোৰ লৈ বেলেগ খে গে মানে গেম খেলি আছে, নহ'লে সামাজিক মাধ্যমত এনেক কে আছে ব্যৱহাৰ কৰি।
উম, উম। এতিয়াতো মই অলপ আগত, অলপ আগত ক'লো যে সামাজিক মাধ্য সামাজিক মাধ্যমে বহুত, মানে পৰিৱৰ্তন আনিছে। ত' অ', সেই পৰিৱৰ্তন মানে সামাজিক মাধ্যমৰ দুইটাই দিশ আছে, ত' সেইটো কি হ'ব পাৰে এটা?
অ', এতিয়া পৰিবৰ্তনটো আৰু আজিকালি এতিয়া আমি সামাজিক মাধ্যমৰ সধাৰণতে যিকোনো ঘটনা, দেশৰ হওঁক বা খন ৰাজ্য দেশৰ চব, গোটেইখিনি ঘটনা আজিকালি আমি সামাজিক মাধ্যমত দেখিবলৈ পাওঁ আচলতে।
গোটেইবোৰ ঘটনাৰ লগত সংযোগ মানে আমাক একেলগে সংযোগ কৰি ৰাখিছে।
উম, হুম, অ'। উম, ঠিক কৈছা মানে আৰু অ', সামাজিক মাধ্যমে আ, কিছুমান সময়ত ভুল মন্তব্য নকৰা আৰু ভাল আচৰণো বুজাই ৰখাত প্ৰয়োজন কৰে মানে। শিষ্টাচাৰো মানি চলা মানে সামাজিক মানুহ, মাধ্যমত মানুহে ভালকে মানে কিছুমানে এতিয়া অপবয় ব্যৱহাৰ কৰে, তাৰে বেয়া বেয়াকেও ব্যৱহাৰ কৰে। কৰে আৰু ভালো ব্যৱহাৰ কৰে, সেইটোৱে আম', সামাজিক মাধ্যম আৰু বাস্তৱ জীৱনৰ সম্পৰ্ক কেনেকুৱা হ'ব পাৰে?
তিয়া
উম উম।
সামাজিক মাধ্যম হৈছে এটা আগ মানে আমাৰ, কি আৰু কান কমিউনিকেশ্যনৰ মাধ্যম আচলতে। অহ, যোগাযোগ কৰা এটা মাধ্যম, কিন্ত এইয়া বহুতে সামাজিক মাধ্যমত আজিকালি বহুত বিভিন্ন ধৰণৰ ভিডিঅ' বনাই। কিন্তু তেওঁলোক কিছুমানে নিজৰ যিটো আচল মানে ৰূপ বুলি কওঁ, সেইটো বাস্তৱ জীৱনটো নেদেখাব পাৰে, কিন্তু কিছুমানে দেখায়, ত' এইটো ক'ব নোৱাৰি যে সামাজিক মাধ্যম, জীৱনৰ লগত একদম মানে ইমান খিনি নাই আৰু। ল মিল কাৰণ কিছুমানে সেই নি বাস্তৱ জীৱন, কিছুমানে নিজৰ বাস্তৱ জীৱন দেখাব নিবিচাৰে। আকৌ খিছুমানে সেই বাস্তৱ জীৱনক লৈয়েই নিজৰ ভিডিঅ' বনাই, সেনেক কুৱা ধৰণৰ।
উম, সেইটোও হয়, আৰু আজিৰ যুগত মানে উম, বহুত মানুহ সামাজিক মাধ্যমৰ ওপৰতেই বেছি নিৰ্ভৰশীল হৈ পৰিছে। মানে অনলাইন জীৱনৰ মাজত ভৰষাময় ৰক্ষা কৰিব লাগে আৰু সেইয়েই। অফলাইন আৰু অনলাইনৰ জীৱনৰ মাজত মানে ভালকে মানি চলাটো উচিত আৰু এতিয়া, ৰক্ষা কৰিব লাগে ইয়াৰ।
অ'।
উম, সেইটোয়ে, তেনেকেই, ভাল লাগিল তোমাৰ লগত কথা পাতি। ঠিকে আছে অম', ঠিকেই আছে দিয়া তেন্তে।
অকে।